হয়ঁ নি। শুনিছানে নাই।
শু শুনিছোঁ কোৱা।
কি কৰিছা?
সে তোমাৰ মানে এফালে গৈছিলোঁ।
তাৰ পিছত-
তাৰপিছত তোমাৰ আহিলো আহিলো তোমাৰ চেণ্টাৰত- চেণ্টাৰলৈ আহিলো চেণ্টাৰত আকৌ- তোমাৰ আমাৰ দোকানৰ ওচৰত তোমাৰ এই বেহাৰবাৰী আউ আউটপ'ষ্ট যে-
অঁ গম পাইছোঁ গম পাইছোঁ কৈছিলে মোক।
এক্টৰজন আহিছিলে এক্টৰ জনৰ লগত অকন সেই খানা চানা খোৱা বোৱা কৰিলোঁ।
অঁ তাৰ পিছত।
তাৰ লগত এতিয়া আহি পাইছোহি ঘৰত অমান।
অঁ বেছি সময় হোৱা নাই মানে পোৱাহি।
বেছি সময় হোৱা নাই।
তাকে ঠিকে আছে কোন জন মই ধৰিব পৰা নাই কলে অথনি মোক। কিন্তু কোনজন মই ধৰিব পৰা নাই।
মানে নতুন জুন।
নতুন জুন- এছ আই জন নেকি?
এ নতুন এছ আই জনৰ।
অঁ- অঁ গম পাইছোঁ গম পাইছোঁ এই হেই গম পাইছোঁ থাকা খা- এই যে অঁ গম পাইছোঁ গম পাইছোঁ।
উমঁ আমাৰ ইয়াই হয়ঁ।
অঁ মই গমেই নেপাওঁ নহয়।
ইয়াৰ নহয় মানে ইয়াত আমাৰ- যোৱা যোৱা বছৰ তোমাৰ দূৰ্গা পূজাৰ সময়ত আহিছিলে তেওঁ।
অঁ', তাৰ পিছত?
তাপিছত' মানে আমাৰ লগত ভাল বন্ধু হৈ গ'ল আও।
অঁ'।
তাৰ পিছত যোৱা বাৰু খানা খালোঁ আমি এবাৰো খানা এটা খাইছোঁ আৰু- খাইলৈও খাম আও তোমাৰ -
আ, যোৱা নাই আছে মানে।
আছে, আছে, আছে তোমাৰ দুই তাৰিখে নে তিন তাৰিখে যাব।
অ', ক'ত এনেকে তোমাৰ হেৰিয়তে থকা হৈছে চাগে এই যে আছে যে
নহয় নহয় নহয় ঘৰত আছে, ঘৰত আছে। হাহি থাকোঁ ঘৰত ইয়াত আছে বোলে। হাহি থাকা আহি থাকোঁ ঘৰত ইয়াত
অ', আইতাক ঘৰ ইয়াত।
উম।
অ', সেইটো কথা। ঠিকে আছ।
উম, অলপ বেছি খাই, বেছিকে গাহৰি মাংসটো খাই দিলোঁ মানে আজি।
অহ, বেছিকে খোৱাটো বেয়া নাই গৰমত।
তা আজি ইমান গৰম নাই।
অ', আজিতে অ', তাত ইমান গৰম নহয় নেকি আজি?
যিমান মানে মই কামত থাকিলো ন'।
দিনটো তোমাৰ মানে কাম কৰি থাকোঁতে গ'ল। তোমাৰ ফটো মৰা আহে আৰু।
ন'।
দিনটো ফটো মাৰিলো। তোমাৰ এইবিলাকে ধেই এবে এইবিলা বাইত ফুট এইবিলাক যেনিবা খেলে যে।
তাকে গম পাইছোঁ, গম পাইছোঁ।
খেল বিলাকৰ ফটো মাৰিছোঁ।
অ', বাকী ভাত পানী সেই তই তাতে খাই অহা হ'ল?
তাতে খাই আহিলোঁ অ'।
তাকে মই খালোঁ খালোঁ, তোমাৰ এই আজি মাংস আনিলোঁ।
অকলে অকলে এ, আজি আৰু শেষ আৰু আজ-আজিয়ে শেষ আৰু তাৰপিছত যামগে আৰু।
এয়াবা অ'। দুবছৰ থাকিলোঁ ইয়াত, আজিয়ে শেষে ৰাতি।
তাকেতো' ভালকে মাছ-মাংস অলপ আনি খাব লাগিছিলে আজি।
এম, মাংসকে আনিলোঁ। খানা খাই থকা হয়, আমনি লাগিছে আৰু মাংস খাই খাই, সিদিনা খানা এটা খাইছোহে লগৰ কেইটাৰ লগত।
অ'।
খাই থকা হয় বাৰু। এই তেওঁ এ, ঘৰত গৈয়ে খোৱা হ'ব আৰু ভালকে।
তাকেটো এইবিলাক কথা মনত পৰি থাকিব নহয় আকৌ।
তাকে থাকিব, থাকিব।
তোমাৰ এতিয়া যিমান যি হ'লো এই দুপোচ' আছে ন' ইয়াত।
তাকে, তাকে। দুবছৰ দুবছৰত ভালকে হেৰি হৈ গৈছে আৰু ইয়াত, কবই নালাগে আৰু মানে তেনেকুৱা।
মানে ভাল তোমাৰ এতিয়া সম্পৰ্ক এটা স্থাপন হৈ যায়, ন।
হৈছে, হৈছে, মানুহ ঘৰ লগতো, যি ঘৰ মানত আছোঁ। তাকে, হৈছে বাৰু নোহোৱা নহয়, বেয়া লাগিছে সিহঁতে কৈছে।
উম।
সিহঁত মানে, মই যি ঘৰ মানত আছোঁ, ইয়াত তেনেকুৱা মানুহৰ ঘৰত মানুহ বহুত কমেই থাকিবলৈ পায়। ইয়াত নিজৰ নিজৰ ঘৰৰ মানুহৰ নিচিনাকে থাকো মই। তাৰপা ঘৰৰ ভিতৰে-চিটৰে গৈ সিহঁতৰ তাতে ভাত- চাত খোৱা হয় বেছিভাগ।
হয় সেইটো, মিলাই-প্ৰীতিৰে থাকিলে নিজৰে ভাল।
সেইটোৱে আৰু তাতে মানুহবোৰে আমাৰ সেইখন লয় আহোম মানুহ।
অঁ।
ভাল মানুহ ঘৰ, গাঁৱলীয়া মানুহ নহয় যে, ইমান হেৰি নহয় আৰুে বেলেগৰ নিচিনা। কিবা নহয় কিবা গভ-ভেম থকা তেনেকুৱা নহয়, ভাল।
উম, মিলা-প্ৰীতি, মিলা-প্ৰীতিৰে থাকে আৰু।
উম, তেনেকুৱাই বাকী কেইটাক ইমানতখ ভাল নাপায়, মোকে বেছি ভাল পায়। মই আকৌ ঘৰলে গ'লে ইহঁতলে বিহু, ঘৰ পিঠা হওঁক- হাঁহলেকে আনি খুৱাইছে।
অঁ, স- স, পৰিয়ালৰ সদস্য নিচনা হৈ পৰিলা।
তাকে -তাকে।
উম।
বাকী হেৰি, এইটো কি বুলি কয়? আজি বৰষুণ দিছিলে নে দিনত সেইফালে?
বৰষুণ নাই দিয়া দেই। মই- তোমাৰ এফালে গুচি গ'লো যে, ইয়াত দিলে যদি মই গম নাপালোঁ আৰু।
অঁ, তুমি অহা দেৰি মানে।
হেৰি মই তোমাৰ দহটা বজাত পাইছোঁহি।
তাকে এনেই খানাটো ক'ত খোৱা হ'ল, আমাৰ তাতে নে বেলেগ কোনোবা মানে এনেকে জেগাত গৈ পেলাই?
তাতে দোকানৰ, আমাৰ দোকানৰ ওচৰতে।
অঁ, সেই যে ফাৰ্মাচী খনত নেকি?
অঁ, সেই চিকিৎসালয় খনৰ ওচৰতে।
অঁ, সেইদখতে। বাহিৰত নে কি, নে দোকানৰ ভিতৰত? বাহিৰত।
সেই গেলামাল দোকানখনৰ যে ভিতৰতে মাজৰ জেগাকণ যে আছে যে।
অঁ।
অঁ, গম পাইছোঁ, গম পাইছোঁ। ঠিকে আছে, ভাল এনেকে মানুহৰ লগত অলপ চিনাকিতো থাকিব লাগে এনেকুৱা।
খানাটা খাই দিলোঁ আৰু।
মানুহ, মানুহ আছিল নে দহ, পোন্ধৰ জন মান?
আছে, আছে, আছে।
অঁ।
বাইক কিনিলে।
অঁ, সেয়া খানা দিছিলে নি? অঁ। তাকে, ঠিকে আছে।
আছে‌
অঁ, কাইলৈও আছে নি? সেইজনো আহিব নে? সেইজনো আহিব চাগে! তাকে, ভালেই বাৰু।
আলহী হিচাপে মতা গৈছে তাকো।
অ'।
কি?
অ- অকলে আহিছিল নে, আৰু কোনোবা আহিছিলে লগত?
সিহঁতকেইটা অকলেই আহিছে।
উম।
তাকেহে। আমাৰ ইও গৈছিলে নেকি, এইটো চাপৰকে ল'ৰাটো যে মোৰ লগৰ, সিও গৈছিলে নেকি?
সি আহিছিলে অ', লগতে।
তাৰপিছত সি খানা নাই খোৱা নি?
নাই খোৱা, নাই খোৱা, আমাৰ মানে ধৰ চেণ্টাৰৰ যিখিনি দোকানী সংস্থা ন।
অ'।
সেই সন্থাটো মিলি খাইছো।
অ', গোটেইখিনিয়ে মিলি।
উম।
কাইলে খানাটোত যাব চাগে সি?
আহিবি, আহিবি।
অ', তাৰ চিনাকি কোনোবাই দিছে যদি সি যাব চাগে।
চিনাকী নহয়, ডাঙৰ মানুহে দিছে বাৰু।
অ', নাই সি নাযাবও পাৰে তেতিয়াহ'লে। সি চবৰ লগত যোৱা মানুহ নহয় বাৰু ঘপকে।
অ', তাৰ অকণ কিবা অসুবিধা হৈ আছিলে।
অ'।
বেংকত।
তাৰ ভাগৰ।
তোমাৰ লগৰটোৰ ভাগৰ।
অ', কিবা হ'ল নেকি তা?
কিবা অসুবিধা হৈ আছে বোলে।
অ', সিহে জানিব দেই কি হৈ আছে, মই গম নেপাওঁ বাৰু।
উম।
মোক কোৱা নাই, শুলেই এতিয়া বোলে মাথা বিষ আজি।
উম, মোৰো।
তোমাৰো মাথা বিষ নেকি?
নহয়, নহয়, মই ফোন কৰিছিলো, তাৰপাছত সি সেই বুলি ক'লে।
অ', তাকেই মাথা বিষ বুলে আজি খুব। শুই ঠাক মাথা বিষইছে যদি।
ইমান সৰুতে মাথা বিষ, ইমান সৰুতে মাথা বিষাইছে।
মোৰ অলপ মাথা বিষটো বহুত কমেই হয়। হয় নোহোৱা নহয়, কিন্তু বহুত কম হয় কেতিয়াবা হয়। বহুত কম হয় মোৰ মাথাৰ বিষ, কেলে নাজানো। কিন্তু, বেয়া নহয় বাৰু নোহোৱাটো ভালেই। নাই হোৱা, কিন্তু তেওঁ কৈছো, বহুত কম হয়। মাথা বিষ বহুত কম হয়, মানে তোমাৰ বছৰেকত কেতিয়াবা নহয়, এ পাহৰিলোৱে মানে শেষ বাৰ কেতিয়া হৈছিলে মাথা বিষ খিনি। এনেকুৱা ইমান মাথা -চাথা নিবিষায়। এই চাইনাচৰ প্ৰব্লেম থাকিলেও মাথা বিষায়।
অঁ, সেইটো বেমাৰ থাকিলে। হ'লেও এতিয়া তোমাৰ চব পানী বৰষুণ এইটো বৰষুণৰ এচিড থাকে ন।
অঁ, এইটোৱে তাতে বৰষুণে- চৰষুণে তিতিছে চাগে সেইটো।
উম।
জংঘলী গোটা ঘূৰিয়ে ফুৰে দিনটো। ওপাটলে- তোপাটলে।
উম।
তুমি দৌৰিবলে যোৱা নাই?
দৌৰিবলে যোৱা হয়।
এনে এনে এনে যোৱা নে নোযোৱা আগতে নে এতিয়া? নোযোৱা নি?
যাওঁ, যাওঁ।
অঁ, যোৱা। এই পৰীক্ষা -চৰীক্ষা দিছিলা নে কিবা কিবি?
দিছিলোঁ, দিছিলোঁ।
কেনেকুৱা হৈছে?
পৰীক্ষাটো মোৰ ভালেই হৈছে বাৰু।
তাৰপিছত কি হ'ল? ৰিজাল্টটো দিলে, ফলাফলটোতো ওলালে।
ফলাফল দৌৰিবৰ কাৰণে মাতিব আৰু।
অঁ, হেৰিটো পাছ হৈছে নেকি?
পৰীক্ষাটোহে গৈছে উম।
পৰিক্ষাতো পাছ হ'লা?
অঁ, সেইটো হ'লো বাৰু।
অঁ, তাৰপিছত এতিয়া আকৌ দৌৰটো পাছ হ'লেই হৈ যাব নে কি? এতিয়া দৌৰটো পাছ হৈ গ'লে হৈ যাব চাগে, হয়নে?
তাকেটো হৈ যাব লাগে।
তাকেহে। আৰু পাছ কৰিছে নে আমাৰ তাৰ পৰা সেইডোখৰ পৰা?
পাছ নাই কৰা, পাছ নাই কৰা।
অকল তুমিয়ে নি?
অকল মই বুলি নহয় আৰু আছে।
কম চাগে বেছি নহয়।
কম নহয়।
হা? অঁ, অঁ।
উম।
তাকে। ঠিকে আছে, কিবা এটাতো হ'লেতো ভালে সংস্থাপন এটা।
তাকে ক।
চবৰে হ'ব লাগে। চব নিজৰ নিজৰ কিবা এটা নহয় কিবা এটা হ'ব লাগে চবৰে। চব এনে থকাতকে, বেকাৰ হৈ থকাতকে চবৰে কিবা এটা কিবা এটা হৈ থাকিলে ভাল আৰু। কেতিয়া?
সেইটো হয় বাৰু।
মানুহে ভাবে অকল পঢ়া-শুনা কৰিলেই জীৱনটো ভাল হয়, সেইটো মিছা কথা, মই সেই কথাটো কেতিয়াও মই নাভাবো, ভুলতো নাভাবো, পঢ়া-শুনাই চ'ব নহয়।
সেইতোয়েই টো।
গম পাইছা নাই?
উম।
মই নাভাবো পঢ়া-শুনা কথা বিলাক। মই নিজে পঢ়ি আছো যদিও মোৰ পঢ়িবলে মন নাই কিবা মানুহক দেখোৱাই পঢ়ি থকা নিচিনা হে হৈছে। এই বয়সত পঢ়াটো এৰি দিলেও মানে মানুহক সুধিলে ক'বলৈ অকণ বেয়া লাগে ন, কি কাৰণেনো এৰিলে? দেখা নাই। এই মানুহে সেইটো জোহতে পঢ়িবলৈ বাধ্য হয়, গম পাইছ নে নাই। দেখাক দেখি গৈ থকা নিচিনাকে চ'ব গৈ থাকে। স্কুল হওক কিবা হওক। চ'ব দেখাক দেখিয়ে যায়। বোলে হেয়া বাকী কি নহবা যাবলগীয়া, কোনো মনৰ পৰা নাযায় যে অ' ম পঢ়িম কিবা ভাল মানুহ হম, আৰু এইবিলাক খুব কমই যায়, কৰ'বাত এটা দুটা যায় তেনেকে। বাকী সোপা সেই মানুহক দেখুৱাই যাব লাগে কাৰণে যায়। সে তেনেকে গৈ লাভো নাই। সেইকাৰণে মানুহে একো কৰিবগে নোৱাৰে পিছলে। বাকী হেই, এইটো কি বুলি কয় কাইলে। চাগে দিনটো খানাত হে থাকিবা আও, নে কি?
আ।
কাইলে চাগে গোটেই দিন খানত থাকিবা? উম, তাকে। হেই এইটো কি বুলি কয়, আমাৰ এইফালে আজি তোমাৰ দিনত বৰষুণ দি দিছিলে বাৰু, এতিয়া তোমাৰ দিয়া নাই। এ, আহিব চাগে ৰাতিপুৱা।